হেল্ল'
অ' কোৱা শুনি আছো, শুনি আছো কোৱা।
বহুত ভাল লাগিছে খেলি অফাৰটো পাই পাই। হেল্লো'
হা, হা
মোক কোৱা মোৰ যে কেনেকুৱা ভাল লাগে। যায়
তাকে ন!
মই আকৌ তাহাঁতৰ পৰা সেই চেম বস্তুৱে অৰ্ডাৰ দি থ'ম এবা কান্দিলকে। মানে ফৰ ওৱান থাৰ্টি ফাইভ অলৰেডি অফাৰ আছে এটা। আকৌ এইটো এশ পাঁচ টকাটোৰ ওৱান থাৰ্টি ফাইভ। অলৰেডি এটা অফাৰ আছে। অফাৰ, অফাৰ।
তেন্তে কিবা ভা হেৰি বস্তু দিয়া এই কে এফ চি পা চিকেন পপকন টো অৰ্ডাৰ দিয়া।
অ ন।
অ মানে এইবিলাক খোৱাতকে ন কম দামী কম দামী বস্তু খোৱাতকে দামী বস্তুত অফাৰ টো লৈ লোৱা।
উম, ৰবাচোন চাই ল‌ও।
কে এফ চিৰ যে সেই টু নাইনটি নাইনৰ যে বুকেটটো যে, অ কাইলে - কাইলেতো ফ্ৰাইডে হয় ফ্ৰাইডে কিবা কে এফ চিত অফাৰ থাকিবও পাৰে। বুধবাৰে বুধবাৰে থাকে বোলে।
অ বুধবাৰে বাৰত থাকে, সেইটো জানো। মই মানে কে এফ চি এই - ততে যে হেয়া উম কমপ্লেইন উলাইছিল দিয়া বহুত মই তেতি-
এ মই কিন্তু কে এফ চিৰ ভাল পাওঁ দেই।
ভাল নে?
আ আ মই কে এফ চি ভাল পাওঁ।
এবাৰ মানে তেতিয়া মই সৰু হা, হাত গৈ - গৈছিলোঁ দাদাৰ লগত। অ চিকেন পপকন লাৰ্জটো ন, টুছেভেন্টী নাইন।
অ অ, সেইটো সেইটো তুমি কমত পাই যাবা ন।
উম উম, চাও ৰবা। সিহঁতে আৰু দিলেই হয় আৰু মোক। সেইটোকে। ইয়ে অনলাইন আহিলে কিমান আহে? টু ফিক্সটি ফাইভ, হা ইমান দাম?
কিহৰ?
এইটোৱে চিকেন পপকৰ্ন টোৱে
এই ইহঁতি যে সেইবিলাক অফাৰ দি দি যে মানুহ বিলাকক খাবলে কাৰণে ফৰ্চ কৰে ভাই।
সেইটোৱে টো।
মানে নহ'লেতো তুমি এটা কথা ভাবাচোন সেই অফাৰ বিলাক নেদেখা হেতেন তুমি নাখাবও পাৰিলা হেঁতেন। কিন্তু তুমি সেই অফাৰটো গুচি যাব বুলিয়েই টো তুমি এতিয়া খাবলৈ ওলাইছা!
অ, আজি এতিয়া মানে বৰষুণ দিছে ন আহোতেও দেৰি কৈ আহিব। মই যে জানা নে যে- যেতিয়া স্কুলত, স্কুলত নহয়- ডিগ্ৰী টাইমত, এই লকডাউনৰ পিছতে যেতিয়া আৰু খোলা দিছে - এখন মানে চাফাৰিত - ধুনীয়া ভাল ৰেষ্টুৰেণ্ট এখন খুলিছিল হা, মই মানে এনেই এদিন আৰু - চিকেন চাও অৰ্ডাৰ দিলো, কেনেকুৱা এটি আহিছে! তাৰ পাছত মই ভাবিলো যে নহয়, মা- আকৌ অৰ্ডাৰ দিম, তাৰ পাছত ভাড়াত ভাড়াত থকা বা কেইটাকো কলো- তাহাঁতেও ক'লে যে ঠিক আছে হ'ব দিয়া, আমাৰ কাৰণেও দিয়া আমি একেলগে খাম দিয়া। দিলো তাৰ পিছত অৰ্ডাৰ সেনেকে দিওঁতে দিওঁতে সেইখনৰ পৰা মানে খুব খোৱা হলো ঠিক ধৰা হেৰিমান হৈছে হা অ ছমাহ মান গ'ল দিলে নহয় দামটো বঢ়াই তেতিয়া মানে যেতিয়া ফাৰ্ষ্ট অৰ্ডাৰ দিছিলো এনেই ছিক্সটিকে আছিল হা ছিক্সটি কৰি লৈ আহ ষাঠি টকাকে দুই প্লেট দিলে এশ টকা পাও আৰু দুই প্লেট হোম ডেলিভাৰী হয় ঘৰতে দি যায় যিহেতু ভালে পালো তাৰপিছত আমি চাৰি পাঁচ জনী মানে এনেকে লগ হৈ কিনে খাও দিও সেনেকে আহে তাৰ পাছতো দামতটো বঢ়াইছে বঢ়াইছে এশ দহ টকালৈকে বঢ়াই দিছে নহয় মই ভাবিলোঁ চাগে কোৱানটিটিটো বেছিকে দিব এতিয়া তাৰপাছত অ যেতিয়া অ দিলো আৰু এদিন মই কিবা এটা অফাৰ পাইছিলো পাতে দিলো সেনেকে দিওঁ চাওঁ যে চিকেনৰ টুকুৰাটোও সৰু আৰু ইমান বেছি দিয়াও নাই আৰু কুৱণ্টিটি সেই ছেম আগতোৱে দিছে কিন্তু জাষ্ট মানে দামটো বঢ়াই দিছে তাহাতে তাৰপাছত আৰু মই বোলো মনতটো টেঙাই গ'ল নহয় মই বোলো প্ৰথম অৱস্থা আৰু মানে সেই ষ্টেটো নাই মে বি হয়তো তেওঁলোকৰ ৰান্ধনী গৰাকী সলনি হ'ল নেকি সেইটো টেষ্টো নাই আৰু তাৰ পাছত মই অ এদিন মানে তাতে স অ গলো মই দোকানখনত গৈ তাতে অৰ্ডাৰ দিলো মই ভাবিলো যে অনলাইন দিয়া কাৰণ কম দিব পাৰে অফলাইন যাইছা মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড জনী গলো তেতিয়াও জানানে হেই ছেম ৱান্টটিতি দিলে আৰু আমি যেতিয়া মই যেতিয়া ক'লো যে আগতে ভাল আছিলে আপোনালোকে চিকেনত কি মস্ত মস্ত টুকুৰা কৰি দিয়ে ধুনীয়া আছিল আৰু ইমান ভাল আছিলে আজিকালি এনেকুৱা হৈ গৈছিল নাই কি কৰিবা এ বস্তুৰো দাম বাঢ়িছে নহয় সেইকাৰণে লকডাউন লকডাউনৰ পিছত এতিয়া দামেই বাঢ়িছে মই চাওক আপোনালোকেটো লকডাউনৰ পিছত ই দোকান খন খুলিছিলা আমি তেতিয়াই অৰ্ডাৰ দিয়া তাৰে আগতো নাছিলে তাৰ পাছত সেইবোৰ বকি আৰু নে কলে আৰু যে নাই সেইকাৰণে দাম বহাইছো তাৰ পাছত নাখালো আৰু নাখাই নাখায় এতিয়া জানানে মই সিফালেৰে কালি নে পৰহি যাওঁতে চাওঁ যে দোকানখন বন্ধ মই নামিছিলো এইখিনিত মেডিচনে জি এন আৰ চি খন আছে নহয় চানমাৰীত মেডিচিন ল'ব কাৰণে ঔষধ লব কাৰণে তাৰ পিছত নামোতে মই সুধিলো আৰু এইখন দোকান কি খোলা নাই নেকি আজি কৈছে নহয় এখন বন্ধ হবলে আজি তিনিমাহ মানে হ'ল মাই চাও আচ্ছা মই যোৱাই নাই মই মানে গৈছো অহা যোৱা কৰি আছো ইমান মানে লক্ষ্য কৰা নাছিল যে সেইতাত দোকান খনেই বন্ধ আছে বেনাৰখন এতিয়াও আছে কিন্তু দোকানখনেই বন্ধ আ কিছুমান ৰেষ্টুৰেণ্টে অ ৰেষ্টুৰেণ্ট বোৰে প্ৰথমতে ভাল দিয়ে জানা তাৰ পাছত যেতিয়া তেওঁলোকৰ ধৰা হেৰি বাঢ়িব তেতিয়া মানে অকমান টেং বাজালি টাইপ কৰে মানে দিব নিবিচাৰে চাগে সেনেকুৱা হলে বেয়া আকৌ হয়ে ন? তুমি যিটো চাৰ্ভিচ দি আছিলা মানুহবোৰক সেইটোৱে দিব লাগে। কিয় তুমি আকৌ মানে যেতিয়া কাষ্টমাৰ বেছি হৈ যায়, তুমি কিয় মানে বেয়া কৰিব লাগে।
তাকেহে!
আ, দামটো ইমান পককে ইমান বঢ়াই দিয়ে নেকি কোনোবাই? ষাঠি টকাৰ পৰা এশ দশ টকা কৰি দিছে।
দাবলে বহাই দিছে প্ৰায়।
অ প্ৰায় ডাবল আৰু দহ টকা এটানো কিয়? সেই দহ টকাটো যদি আ সেই দহ টকাতো সিহঁতৰ উঠেই চুন। কিয়? জি এছ টি দিব, টেক্স দিব, ডেলিভাৰী চাৰ্জ দিব, সেইবোৰত আহিয়ে যায় সেই দহ টকাটো।
উম! হয় বাৰু কথাটো।
উম!
উম!
মই সেইকাৰণে মানে ইমান সেয়া নকৰো। মই, ওচৰৰ ৰেষ্টুৰেন্টৰ পৰাই দিওঁ কিন্তু এতিয়া এশ পাঁচ টকাৰ কোপনটো আছে নহয়, এইকেইদিনতে কোনোবা এদিন দিব লাগিব আৰু।
সেইটো হয় ন, কাৰণ কুপন আছে।
পন আছে
ভালেই ভাবিছা, মোৰো মইও তেনেক কয় দিম! মানে এনে এনে যোৱাতকে ন পইচাটো।
অ মোক যদি দিছে কোনোবাই, কিয়নো নলওঁ।
উম, তাকেটো।
আৰু এখন আছে জানা নাই? ৰেংগীত তুমি গুৱাহাটী আহিলে খাবাচোন, নাৰেংগীত অৰিয়েণ্টেল বুলি এখন আছে। খুব টেষ্ট বনাই হা তাতে। চিকেন চাওমিনৰ যদি তুমি এপিলেত লোৱা, আৰু এটা লোৱাৰ পিছত তুমি দুজনে আৰামত ভগাই খাব পাৰিবা! মোৰতো ৰৈও যায়। আমাৰ হিয়াক খোৱাও বাবে বাৰু সি খাই থৈ দিয়ে, সি-সি খাই কাৰণ পইচা দিয়ে যে। কি কয় পইচা দিছো ভাই না। দিলেও সোমাম বোল লাগিলে বমিয়ে কৰিম, সোমাই ল'ম। তাৰ পাছত, তথাপিও সি ক্ষীন। মই তাক কয় তুমি খোৱাবোৰ ক'ত যায়?
শকত মানুহ বিলাক এনেই বদনাম, ক্ষীণ মানুহ বিলাকে বহুত বেছি খায়।
উম! হিয়াক মই কও! তোমাৰ খোৱাবোৰ যায় ক'ত? তোমাৰ না পেটটো উঠে, নে হাতখন মোটা হয়, নে মুখখন ফুলে, একোৱেই নুফুলে। মই যদি পানী এগিলাচো খাওঁ চাগে! মই তেতিয়াও শকত হৈ যাম, মোৰ এনেকুৱা লাগে।
মোৰো তেনেকুৱাই, উম!
সেইটোয়ে!
তাকেহে
আজি, যে চাৰ্ভাৰৰ ইমান প্ৰব্লেম দিছে অ।
তাকে, অ বেংকৰ চাৰ্ভাৰ ডাউন, চব চাৰ্ভাৰ ডাউন জানানে?
বহুত কেতিয়াবা যে এছ বি আই তিন দিন মানলৈকে।
কেতিয়াবা মানে মানুহক মাৰিবও জান নে ছাৰ মাৰে।
উম। কেতিয়াবা যে এছ বি আই দুই তিন দিনলৈকে চাৰ্ভাৰ টো বন্ধ কৰি থৈ দিয়ে। ন তুমি ব মোৰ যে এবাৰ ফেঞ্চিত আমি বজাৰ কৰিব গৈছো। হা মাৰ লগৰ এজনীৰ বিয়াৰ আৰু মইও কিনিম আৰু কাপোৰো কিনিম তাৰ পাছত অ জুৱেলৰীও কিবা কিনিম কি জানানে মই ঠিক কৈ ফেঞ্চি পাইছো তাৰ পাছৰ পৰা মোৰ জিপে কাম কৰা নাই নহয়ো গোটেই দিনটো মোৰ নকৰিলেই কাম তাৰ পিছত মই এচ বি আইত গলো। বেংকত যাওঁতে তেওঁলোকে কলে যে। নাই আমাৰ চাৰ্ভাৰৰ অকনমান টেকনিকেল ইছো হৈ আছে গতিকে একো নাই চলিব তুমি অকমান সেৱা কৰা ধৈৰ্য ধৰা চ বহুত আহিছে সেনেকুৱা মই তাৰ পিছত ফেম এপটো যে সেইটো ডাউনলোড কৰি ললো। সেইটোৰে যায় আকৌ দেই কিন্তু জি পে নহয় ভীম ভীম।
ভীম উ পি আই।
উম। তাৰপাছত আহ। হেৰি ন নাযায় জিপে নহয় আৰু ফোন পেও নহয় কিন্তু ফেম ইউ পি আই যায় আৰু পেমেন্টটো তাৰ পাছত সেইটো যে মই, ফেঞ্চি পৰা আহিহে মই গম পালো আকৌ পিছদিনা এদিন মানে ফেঞ্চি খন। ঘূৰি অহাৰ পিছত ছেকেণ্ড দিনা যাব একদম মন নাথাবাচোন। মানে ধৈৰ্য নাথাকে। তাৰপাছত আৰু মই নগলোগে নগৈ কিনে মই বোলে নাযাও দে মই আৰুটো থাকক। এনেকেইয় থাকক আৰু।
আচ্ছা আচ্ছা।
সেইটোৱে।
উম।
বা কি কোৱা তোমাৰ?
কি কম আৰু এতিয়া। সেইয়াই চাৰ্ভাৰৰ প্ৰব্লেম বেংকৰ। গুগল পেও নচলে গুগল পে'টোতো বহুত বেছি প্ৰব্লেম দিয়ে। হেল্ল'। হেল্ল'।